হেল্ল'
অঁ দিবি কোৱা খবৰ পাতি
আছো, তোমাৰ কোৱা।
আছো দিয়া ভালে।
ভাত পানী হ'ল।
অঁ জাষ্ট খাই উঠিলোঁ, তুমি খালা।
অঁ,
অঁ ঠিকে আছে, আজি তুমি- আজি তুমি হেয়াত নাহিলা। জিমত নাহিলা।
অঁ এনে মই এনে নগলো কিবা, অলপ কাম আছিলে অলপ। অঁ পিছত তাৰ আহি পেলে দেৰি হৈ গ'ল। আহিলোঁ আৰু দেৰি হৈ যাব।
অঁ ক্লাছত গৈছিলা, দেৰি হ'ল মানে।
উম
আজি কি চব ক্লাছ পালা গে নেকি।
অঁ। ৰবা, অ আছে। অঁ আজি ইকনমিক্স ই্ মেমৰ ইকনমিক্সৰ স্পেচেলিষ্ট‌ ত
ভাল তেনে মানে টাফ চাবজেক্টে মানে সেয়া কৰিছোঁ
উম এনও পঢ়াই কাৰেণ্ট এফেয়াৰছ পঢ়াই
কি পঢ়াই
কাৰণ্ট এফেয়াৰছ
অ কাৰেণ্ট এফেয়াৰছ ভালে ভালে জব লৈহে দিবা মানে এইবাৰ
চাওঁ ৰ'বা পঢ়া হোৱা নাই এনেকে মোৰ মই চিৰিজ চাই আছো কেইদিন পঢ়া এৰি
কি চিদিচ চাই আছা?
ষ্ট্ৰেঞ্জথিংস
অঁ বঢ়িয়া বঢ়িয়া কেনেকুৱা লাগিছে
মজা মজা মজা লাগি আছে নাই এই ক'ত বহুত লাম্বা চিজন ফৰ এপিচড টু
ঠিক আছে মানে বেছি নাই আৰু ছিজন ফাইভ টুৱে আছে লাষ্ট
উ
ফেভৰেট কেৰেক্টাৰ
আভি তকটো মাইকী থা
উম
মাইকটো ভাল লাগে ষ্টিভৰ কেনেটাৰ এ মনাত ধৰ পৰা নাই মই
অ পাৰিবা ৰবা চাবাৰ চাই থকা তুমি গম পাবা।
তামানে বহুত বেয়া হয় মনটো মোৰো হয়
কি বস্তু
ৰবি ৰবিন লগতো নহল আচ্ছা সেই লেপটপ এটা ভাবিছিলো লেপটপ এটা লম বুলি ভাবি আছো
উম উম কেনেকুৱা লেপটপ ল'বা তোমাৰ কা- তোমাৰ কাম কি সেইটো কোৱা সেইটো হিচাপত ল'বা তুম-
উ কাম মানে কি গেমিঙ অলপ কৰিম নেকি ভাবি আছো। মই লেপ কিমেলটো কিনা নাই
অঁ গেমিংৰ কাৰণে তুমি ল'ব পাৰ অপচন বহুত আছে। বাজেট কিমান তোমাৰ?
বাজেট মোৰ সেই ছিক্সটি থাউজেণ্ড।
ঠিকে আছে বাৰু ছিক্স চিক্স থাৰ্টি ফাইভৰ তুমি ভাল লেপটপ পাই যাব পাৰো অ ঠিকে আছে যে তোমাৰ বহুত তোমাৰ সেয়া আছে প্ৰচেচ আৰু বেলেগ বেলেগ ইনটেলও পাই যাবা ৰাইজেনো পাই যাবা কত ডিপেণ্ড কৰে তুমি যোনটো লোৱা ভাল পিছে কোনো আপত্তি তেনে দুটাই ভালে
উ উম
এতিয়া গেমিং কৰা যদি আছে তোমাৰ এছ আৰ এল যি বুলি কেনে এটা আছে সেইটো সেইটো বাজেত ট্ৰেইন য'তে পাই যাবা তাৰপিছত লেনত লক আছে সেইটো বঢ়িয়া লেপটপ হয় ছিক্স জিব বি ৰেমৰ লগত আহে সেইটো বঢ়িয়া গেমিঙৰ কাৰণে আৰু আচুচ তাপো ল'ব পাৰা ৰেপুটেটেড ব্ৰেণ্ড
উম
সেইটো ললে তোমাৰ ভাল হ'ব সেইটো তুমি কি বোৰ্ডত আৰ জি পি পাবা আৰু মিলিটৰী গ্ৰেডো আছে
চা
তোমাক মই হোৱাটছএপত দি দিম তুমি চাবা তোমাক কোনটো ভাল লাগে ক'বা অ ভিৰেম তুমি অ ভিৰেমটো তোমাৰ আচুষ্টাফত তুমি সেইটো বাজেট ক্লিণ্ডত কমেই পাবা ফৰ জি বি পাবা তোমাৰ সেইটো বাঢ়াবৰ কাৰণে তোমাৰ বাজটতো বঢ়াব লাগিব এইটি ফাইভ থাউজেণ্ড মান ছিক্স জিবি ভিৰেন মান পাবা কিন্তু তোমাৰ ফাইদা হ'ব তুমি গেন'বলক পূৰণ হ'লে চবে এৰি যাই ত মানে সেই দুটাৰ মাজত এটা ল'লে তুমি মানে ছিক্সটি ফাইভ থাউজেণ্ডৰ ভিতৰত মানে ভাল মানে লেপ টপ এটা লবা প্লাছ তোমাৰ ভিৰেম তও ছিক্স জিবি ধৰ পাই যাবা
ফু উম উম থাৰটি এক্স ফটি কিমানান হয় কোৱা ক
সেইটো তোমাৰ আৰ টি এক্স এইটো সেইটো তোমাৰ গ্ৰাফিক্স কাৰ্ডত সেইটো তোমাৰ থাৰটি ফাইভ কেতিয়া পাবা মানে ছিক্সটি ফাইভ থাউজেৰ ভিতৰত ছিক্সটি ফাইভ থাউজেণ্ড ভিতৰত তোমাক চব লেপটপে থাৰ্টি ফিফটি গ্ৰাফিক্স কাৰ্ডে দিয়া
অ
চাই লোৱা এতিয়া তোমাক কেনেকুৱা কি লাগে তুমি একবাৰ ইউটিউবত ৰিচাৰ্চ কৰি ল'বা নহ'লে কিবা ডাউট আছে যদি মোক সুধিবা মই তোমাক ক্লিয়াৰ কৰি দিম তাৰত তুমি ডিচিজনন ল'বা তোমাক লেপটপটোত কি কি লাগে তোমাৰ দৰকাৰ কি কি অকল গেমিং কৰিব বিচাৰা গেমিঙো কৰিবা বেলেগ কামো কৰিবা
সেইটো হয় গেমটা নৰ্মেল ভাবি আছো তেলি চেলি আহিব নেকি তেলে চেলে অলপ মানে কামত আহে ন
তেলি চেললেটো তুমি মি থ হৈ যাব সেইটো প্ৰব্লেম নাই তথাপিও যিয়ে নহওক তুমি ইমান বাজেটত ছিক্সটি ছিক্সটি ফাইভত যদি লোৱা তো লং টাৰ্মৰ কাৰণে তোমাৰ কাৰণে ভাল তুমি তেলে কি তুমি বহুত কিবা কিবি কৰিব পাৰিবা ডাঙৰ ডাঙৰ চফ্টৱেৰ চলাব পাৰিবা
শ্ল নহ'লে হলা আ
শ্ল' শ্ল'টো হ'ব নালাগে বাৰু নহয় বাৰু শ্ল' ইমান দামী বস্তু লৈ আছা তুমি বাছ তোমাৰ সেয়াটো এছ এছ ডিটো যোনটো সেইটো খালী আপগ্ৰেড কৰি দিবা ষ্ট'ৰেজ ফুল হ'ল বাকী ল' নহয় হেনেকুৱা টামটো টাইম তুমি আপডেট দি থাকিবা ড্ৰাইভাৰছবোৰ
চিনেমা তিনামা চোৱাৰ কাৰণে ভাল ন
চিনেমা চোৱাৰ কাৰণে ভালটো হ'ব ডিছপ্লেটো তুমি এনেই চাগে সেয়া নৰ্মেল ডিচপ্লে' পাবা সেনেকুৱা মানে অ'লড পেনেল নোপোৱা ঠিক আছে এনে লয় আ যিহেতু অলপ মানে ৰাফ ডিছপ্লে হয় ঠিক আছে সেই তোমাৰ আই পি এছ এল চি ডি টাইপৰে ক'ব পাৰা আৰু কাইণ্ড অফ কিন্তু বাকীবোৰৰ অলপ মান বেটাৰ পাবা ভিজুৱেল এক্সপেৰিয়েঞ্চটো
কি হল
এইয়া আছে কি নাম আছিলে লেনব লগ
অ
তেওঁ এতিয়া চোৱা সেইটো বাজেট ৰেঞ্জত তোমাৰ আপছ এণ্ড ডাউনছ থাকিব ক'ৰবাত যদি এইটো ভাল ক'বাত সেইটো ভাল সেনেকুৱা টাইপৰ
মেইন স্কিনখন ন স্কিনখন ভাল হ'ব
ভালে হয় তুমি কাম চলোৱা চাব পাৰা এতিয়া তুমি বোলে কিবা ভিডিঅ'ৰ কাম কৰি আছা তেতিয়া তোমাক ভাল ডিচপ্লে একদম লাগিবই মণ্ডেটৰী এতিয়া তুমি এনে নৰ্মেল কৰি আছা তেতিয়া তুমি পাৰিবা আৰামছে মানে ভালে হয়
উম
সেনেকুৱা আৰু ক কিবা দাউট
দত মানে এইটো ই এম আইত লোৱা নে কেচত ল তাকে ভাবি আছো
তোমাৰ কেচ আছে যদি কেচ কৰি দিয়াই ই এম আই হ'লে তোমাৰ নহ'লে আকৌ ইন্টাৰেষ্ট দিব লাগিব পইচাটো বাঢ়ি যাব হেদেকো ঠিক থাকিব ই এম আই দিব আছে দিব আছে বুলি কৈ আৰু যদি কেছ যদি নাই তেতিয়াতো উপায় নাই আৰু ই এম আই টো লব লাগিব আৰু এতিয়া ই এম আই ললে তোমাক ইটাৰেষ্ট অভিয়াচলি দিব লাগিব এতিয়া একো ফেচটিভ চিজন নহয় ফেষ্টিভ ছিজন হলে বেলেগ কথা আছিল
দুৰ্গা পূজা হোৱাৰ পাপ পাপ
কি কৈছ
দুটাৰ বছত মই ফাল পাৰফেম
পাই বাৰু এতিয়া তোমাক যদি একদম এতিয়াই লাগে তেতিয়া এতিয়া আৰু উপায় নাই আৰু তোমাক এতিয়াই ল'ব আছ যদি তুমি বেছি ইণ্টাৰেষ্ট দিব লাগিব বা বেছি পইচা সেইকাৰণে ল'ব লাগিব আৰু দুৰ্গা পূজা দিৱালী সেইবোৰত তুমি ৰখাত যদি তোমাৰ ফাইদা হ'ব নতুন মডেলছ বোৰ আহিব। দামুক।
উম।
সেনেকুৱা আৰু যিহেতু এতিয়া তোমাৰ জানে কিমান দাম বাঢ়িছে, পিচিবোৰৰ।
দাম বাঢ়ছে, বহুত দাম বাঢ়ছে, ম-ত দেখিল। ইলেকট্ৰনিকচৰ দাম বাঢ়ি গৈছে। ই বৰ ছেকেণ্ড হেণ্ড লয় ন।
কি কৈছা?
কিছুমানে ছেকেণ্ড হেণ্ড লয় যায়।
অ, তোমাৰ ছেকেণ্ড হেণ্ড তোমাৰ লয়। এতিয়া সিহঁতে, সিহঁতে চাগে বাজেট নাথাকে বা সিহঁতে ইমান প্ৰায়ৰিটি নিদিয়েহঁতক খালী মানে এতিয়া লাগে বুলি কেনে লৈ লয় চাগে ছেকেণ্ড হেণ্ড। তোমাৰ কথা এতিয়া তুমি কেনেকা লোৱা। ছেকেণ্ড হেণ্ড লোৱাটো মই ৰিফাৰ নকৰোঁ। এতিয়া আমি নাজানো মানুহ এই লেপটপটো কিমান হেভি ইউজ কৰিছে।
অ, ত ৰাফে ৰাফনে কি?
হা?
ৰাফি ইউজো কৰিব পাৰি, কিছুমান ৰাফইউজ ও কৰে।
তোমাৰ এতিয়া কিছুমানে তোমাৰ কিবা কিবি বহুত ডাঙৰ- ডাঙৰ কিবা প্ৰজেক্টত কাম কৰে ন, তেতিয়া সিহঁতৰ গ্ৰাফিক্স কাৰ্ডটো অলম'ষ্ট তোমাৰ মৰিয়ে যায় আৰু সেইটো সময়ত বিক্ৰী কৰি দিয়ে। তুমি এতিয়া ল'লা, তোমাৰ লেপ দুইমাহ চলিলে, তাৰপিছত বোলে ইফালে লেপটপ ডেট বুলে।
সেনেকুৱা, এতিয়া তোমাক ঘৰৰ পৰা কি কৈছে?
ঘৰৰ পৰা এতিয়া যি ল-ল' আৰু তাতকে বেছি দিব নোৱাৰিম।
একো নাই আহি যাব, আহি যাব ষাঠী হাজাৰ টকাত আহি যাব নাহিলেও পাঁচ হাজাৰ টকা যদি এটা যদি বেছি যাই আছে, তেতিয়া ভাল লেপটপ এটা দেখা পাই আছে পাঁচ হাজাৰ টকা এটা বেছি লৈ ল'বা, কোনো তেনে দি, দি, দি, দিব বাৰু। নহয় মই কৈছো আৰু মানে এতিয়া কাৰণ লেপটপৰ প্ৰাইচবোৰ ফ্লাকচুৱেট হৈ থাকে ন। কেতিয়াবা সীকষ্টি, কেতিয়াবা সীকষ্টী ফাইভ। বেছি বাঢ়ি যায় সেৱেণ্টি কেতিয়াবা বেছিও কমি যায়। এতিয়া যেনেকা আমাৰ লগৰে কৌচিকে, তোমাৰ এল জিটো তোমাৰ ল'লে, অনলাইন ল'লে তোমাৰ ক্ৰেডিত কাৰ্ড দি। ছিক্সতি ফাইভ থাউজেণ্ডৰ লেপটপটো ই ফিফটি ৱান নে কিবা ফিফটি থাউজেণ্ডত ল'লে।
উম।
আৰু এতিয়া তাৰ সেইটোৰ প্ৰাইচ ছিক্সটি ফাইভ থাউজেণ্ডে আছে।
নাই ক্ৰেডিট কাৰ্ড নাই।
পেৰেণ্টছৰ।
পেৰেণ্টছৰো নাই চাগে।
সুধিবা যদি আছে তেনেহ'লে তোমাৰ লাভত থাকিবা, তুমি ক্ৰেডিট কাৰ্ডত বহুত অফাৰ পাবা।
উম
উম এতিয়া এতিয়া তুমি অনলাইনত ল'বানে এতিয়া অফলাইনত।
কিয় তাকে ভাবি আছো কি কৰো চিনাকিও নাই ন মোৰ।
অঁ ঠিক আছে হ'ব দিয়া, অঁ ঠিক আছে।
উম অহ